কোৱা?
এ মাহে মাতি আছিলে বৌল ভাত খাব মাতিছে বুলি ভাবিছিলোঁ নহয় চাহে-চাহে দিছে।
অ', অ', ঠিকে আছে দিয়া।
মানে হেৰি আমাৰ মানে কাম কৰা মানুহ আহিছে। এই মানে অ, মাটি তুলিছিলে তোমাৰ। ইয়া মা টি আনিছিলে এ এই বৰষুণ পৰিছিলে যে।
উম।
আমাৰ মানে মাটি খিনি বালিয়া এই হেৰি কি বুলি কত এই ঢিলা মাটি যে এই বু বোকা হয় যে বহুত বোকা মাটি হয়।
অ'।
সেইকাৰণে মানে বালি মাটি আনিছিলে এতিয়া মাটি খিনি মানে মানুহকেইজনে ঠিক কৰি আছে মায়ে চবকে চাহ দিছ ছে সেয়াই খাব গৈছিলো কোৱা তুমি কিবা কৈ আছিলা কলেজৰ কথা
অ এতিয়াহে কলেজ কিমানমান। ফিজ হয় সেইবিলাক আগতে আমাক কৰি দিব লাগে ন কমচে কম এসপ্তাহ দহ দিন মানৰ আগত কলে খন ফিলাপ কৰিবলে ভাল এতিয়া চোৱা মোৰ দেউতা ঘৰত আছে ন এইকেইদিন। অশান্তি হয় মোৰো পতকে ক'বলৈ কাৰণে দেউতাক চন দিয়াহে হ'ব আকৌ দিব নোৱাৰিলে দিওঁতাই সেইটোৱে মনত দুখ পাব সেইবিলাক আমি কৰিব নিবিচাৰোঁ ন যিহেতু ঘৰৰ ডাঙৰ ছোৱালী।
সেইটোৱেতো তাকে এতিয়া চাৰ হতে যে বোকনে সিহঁতে অকনমানো বুজিবলৈ চেচ তাই নকৰে দিয়া এতিয়া আমাৰোতো অলপ চাকৰি তাকৰি নাই হয়। উম।
উম, এইটো কৰি দিয়া সেইটো কৰি দিয়া ঘপকে কয় সেইটো কথা আমি কেনেকে কৰিম আমাৰ হাতত তো পইচা থাকিব লাগিব ছব সময়তে থৰিনা মানুহৰ পইচা থাকে।
সেইটো এতিয়া চোৱা, উম, আমাৰ ধৰি লোৱা কলেজ তলেজ বন্ধ ঘৰতে আছে আমাৰ ধৰি ল দো কান চুকানে আছে হয় আমিতো তেনেকুৱা তলত ধনি মানো নহয়। এতিয়া ঘপক কৈ দিব বাই চান্স বোলে পইচাটো অলপ বেছিকে কৈ দিলে ছেভেন এইট চেম হয়। ঘপককে তুমি দুই এদিনতে কবা ইমান খিনি পইচা আনিবা?
অ হয় এইটোয়ে কথাটো।
হয়নে?
আমাৰো কি আৰু গাড়ীখন চলাব গলে পইচাটো পাব নহ'লে নাপাওঁ।
আমাৰ এই দোকানে আৰু সেয়া অ
দোকানতো তথাপিও সেয়া অমান যিমানে যে নহওক ভাজিন আমাৰো ঘৰত বহি থাকিলি এক টকাও ইনকাম নাপাওঁ। বেছি অ
সেইটোৱে আমাৰ এই আৰু দোকানে আও দোকানত যি হয় আৰু
সেইটোৱে অকণ বুজিব পাব লাগে মানে চাহতিটো বুজি নাপায় আমাৰ কথা কাৰণ চাহতিতো পইচা পাই থাকে সিহঁত। ত বেলেগত দুখ মৰমটো আৰু সেইটো ইমান চিন্তা কৰিবলৈ কাৰণে সময় নাই হয়।
মানে কেতিয়াবা কিছুমান কথা খং উঠে মানে আকৌ এতিয়া, এতিয়া কৈছে বোলে হেৰি যাৰ যাৰ বোলে বেগ আছে হয়নে।
উম,
তাৰ পাছত সিহঁতৰ বোলে আকৌ বোলে এডমিশনৰ ফিজ ল'ব ৰখাচোন। আমাৰো বেগ লগা নাছিলে ছাৰ হতে আমাৰ মানে মাৰ্ক্সখিনি ভৰাবকৰণে প্ৰব্লেম হোৱা।
সেইটোয়ে কিন্তু সেইটো ক্ষেত্ৰত এতিয়া চাই হৈ থাকে কেতিয়াও নিজক, বস্তুটো ক'ব আমি ক'ব তোমালোকে এচেণ্ট মানে,
অ তাতো আমাৰো কোনো ভুল নাছিলে আমিতো নাইন পইণ্ট পাইছো ন নাইন পইণ্টতো ধেমালি নহয়।
উম।
ইমান খিনি মাৰ্ক পোৱাৰ পিছতো ছাৰ হঁতে কি আছিলে মাৰ্ক খিনি বোৰক অলপ খেলি মেলি কলা, আৰু সেইকাৰণে কি হল এতিয়া আমাক ডাইৰেক্ট এবচেন্ট দিলে এবচেণ্টৰ পৰা এতিয়া এবচেণ্ট মানে বেকে দিয়া।
উম সেইটোয়ে এতিয়া ইউনিভাৰ্চিটিলে সেইটো পতককে একোৱা নাই সেইটো আমাৰো ভুল নহয় ন তাত।
নাই কৰা এতিয়া চোৱাচোন চাহত অকণমান ভুলৰ কাৰণে আমি আমাৰ কিমান অসুবিধা,
চাহতো অকমান, কাৰণে পোন্ধশ ষোল্লশ ওঠৰশ টকা দি পেলাই আক ফম ফিলাপ এটা চাবজেক্ট কাৰণে।
তাকে মানে বুজি চুজি নাপায় অকমানো মানে ছাৰহতে।
উম,
আৰু এতিয়াললে ভাল হোৱ নাই আৰু এতিয়া। অ আজি বোলে তোমাৰ হেৰি আমাৰ কলেজত নতুনকে বোলে বি এড আনিছে গম পাইছা।
অ বি এ বি এড আৰু বি এছ চি বি এড আনিছে আমাৰ কলেজত। বিকম নাথাকে নেকি অ চোৱা মই মানে পঢ়িছিলো। খন বহিছিলো তাত মানে লিখা আছে বি এ বি এড আৰু বি এছ বি বি কম বি এড থাক, এনেক খৰচা খিনিয়ে কৰিম।
নাজানো মে আমিচোন আগৰ পৰা জানো অকল বিয়ে খিনিৰ কাৰণে বিয়ে এড থাকে কিন্তু, বিকম সেয়াৰ কাৰণে, বি এ চি কাৰণে বি এত থাকে নেকি নাজানো দেই।
হ, হয় মানে। কি মানে বস্তুতটো নতুন নতুনক শুনি আছে ন কি কি হয় লগত থাকে আমাৰ চা চা গৈ থাকিম আও কি
ঐ আমাৰ, শুনাচোন আমাৰ কাৰণে বাৰু আমিও বি এডটো মৰিকা কলেজতে কৰিব পাৰিমগে নেকি।
বি এড,
অ,
এবছৰীয়া হব চাগ আমাৰ পিছলে জানো কি হয়।
আমাৰ আমাৰ হলে, কিন্তু অ যদি আমাৰ আহে সুবিধাই হব চোৱাচোন এতিয়াওতো দিছে হয়।
উম।
তেতিয়া আমি সেই একেখন কলেজতে তোমাৰ হব ন।
আগতে কিন্তু ইয়াত কে হেৰি নাছিলে হিন্দী নাছিলে মেজৰটো। এ দুবছৰ মান হৈছে আহিছে কিন্তু। আগতে অসমীয়াটো আছিলে আগৰ পৰাই।
অ মৰিগাঁও কলেজত কিন্তু বি এ বি এডত হিন্দী আহিব পাৰে কিন্তু দেই কাৰণ হিন্দী ইচ্ছা আছে ন, যদি আহে
আমাৰ কাৰণে সুবিধা ন মানে এনেই ইমান দূৰত পঢ়ি থাকাতকে। যোনখন কলেজত পঢ়ি আছে, সেইখন কলেজত যদি সেইখিনি সুবিধা পাই লওঁ আমাৰ কাৰণেই ভাল।
অ ৰ'বাচোন, এতিয়া যে ধৰি লক নটিচখন দিছে মানে বি এ বি এছ চি যে বি এড টো দিছে। সেইটো এক বছৰ নে দুই বছৰ।
চাৰি বছৰ।
বি এত টো চাৰি বছৰ?
সেইটো আই টি পি কৰচ ন সেইটো মানেটিচিঙ মানে ডৰেক সিহতৰ মানে ভাল।
উম বহুত সুবিধা হ'ব দিয়া।
সিহঁতৰ বহুত সুবিধা আমাতকে আমিও যেনিবা চেম ফাৰ্চ বেটচ। ফাৰ্চ বেচ হিচাপে আমাৰ মানে ডিচএডভানটেজ তো থাকিব অকমান এডভানতেজো থাকিব কিবা কিবি খেত্ৰত আও কিন্তু তেওঁলোকে মানে দা আই পি বি ফৰ ইয়েৰৰ আনডাৰ গ্ৰেজুৱেট প্ৰবলেমত, সেইটো চিলেকচন হবয়ে এডমিশন লব ত' মানে তেওঁলোকৰ আমাতকে মানে ভাল বুলি মই ভাবো।
আমাৰ আমাৰ ধৰি লওক তোমাৰ একবছৰ এটা, বেছিকে ৱেষ্ট হোৱা নিচিনা হৈ গ'ল আৰু। সিহঁতৰ একেবাৰতে আমাৰ আকৌ ৰখা, বি এডৰ এণ্ট্ৰেন্ঞ্চ দিবলৈ কৰিবলৈ।
তেওঁলোকে বি এত টো দিব নালাগিব নেকি? কাৰণ ইয়াত বি এড বুলি আছে।
তাকে, মোক এনেকুৱা। চোৱা, সিহঁতৰ কাৰণে বি এ টোও চলি যাব বি এড টো চলি যাব আমাৰ এতিয়া চোৱা অকল আমাৰ বি এ টোহে চলি যাব হয় আমি বি এদ টোৰ কাৰণে আকৌ এক্সট্ৰাকে এণ্ট্ৰেঞ্চ দিব লাগিব পাচ কৰিব লাগিব তেতিয়াহে।
এবছৰ
অ' আমাৰ দুবছৰ দিলে বেছি লেট হৈ যাব। কাৰণ এক বছৰ এ বিএ তে বি এড তে যাব এতিয়া, হয়নে আকৌ বি এ যদি। আৰু এক বছৰ হয়, অ বহুত। খিনি হেৰি হব, মানে তাইম উম তাইম
সময় ৰখি নাথাকে নহয় ন। আমি ছোৱালি মানুহ আমি এইবিলাক চিন্তা কৰিব লাগে বিশেষকে।
অ' বি এড টো আমাৰ কাৰণে চাগে দুই বছৰ নিদিব চাগে একবছৰ মানে দিব চাগে।
অ' এক বছৰ মানে দিব মই শুনা মতেতো সেইটোৱে কিন্তু। এতিয়া বস্তুটো কিমান কেইখন ইউনিভাৰ্চিটিত সেইটো বস্তু একচেপ্ট কৰিছে কিমান ধৰনে সুবিধাটো দিব সেইবিলাকৰ ওপৰতটো মেটাৰ ন হব বস্তু।
সেইটো এতিয়া, কাৰণ চব কলেজ আনিব পাৰিব লাগিব।
চব কলেজে আনিব নোৱাৰে চব কলেজত অ' চব কলেজত মানুহ নাথাকে সিমান খিনি, আৰু এবছৰৰ কাৰণে প্ৰগ্ৰেম হ'ব চবৰ কাৰণে নতুন বস্তু আম কাৰণেও নতুন বস্তু মোৰমতেতো। টিচাৰ বিলাকক এতিয়াৰ পৰাই অ' সেইটোৱে। মোৰ মতে মানে টিচাৰ বিলাকক এতিয়া ট্ৰেইনিং দিব লাগে, যে আমাক কেনেকে পঢ়াব পাৰিব সেইটো বস্তু। তে এবছৰত মানে বস্তটো কেনেকে কমপ্লিট কৰাব আমাক আৰু যিহেতু এবছ আমাৰ কাৰণে চিলেবাছটো কমাই হ'ব লাগিব, নতুন চেবছ বনাওক এতিয়া তেতিয়াহে দিব পাৰিব পিছত।
নাজানো।
সময়ৰ মুৰত আমাক যদি দি থাকে অ'।
আমাক এই প্ৰতিবাৰে ঘপক ঘপককে দি থাকে।
উম, ঘপক ঘপককে মানে হাৰট এটেক্ত দি থাকে।
এ এতিয়া চোৱা হেৰি আমাৰ গাঁৱৰে কিছুমান কলেজত হয় নে দুই তিনিখন মান কলেজত ইয়াত। হেৰি তোমাৰ চাৰি বছৰটো অনা নাই এতিয়ালৈ।
অ', এয়া হেৰিতটো আনা নাই ৰহা কলেজতো দিয়া নাই চাৰি বচৰটো। মই মানে মোৰ লগৰ এজনীয়ে ফিফ চেমত বেক লাগিছে তাৰ এনেও মানে তাইৰ এটা হেৰিয়ে হ'ব সিবছৰ দিব পাব এটা বেকৰ এটা তাতকে যদি সিক দি নিদিলে একেবাৰতে উঠি গ'ল হয় হয়নে নহয়।
উম সেইটোয়েটো। এতিয়া এতিয়া মানে ধৰি লও আমাৰ গাঁওৰ কলেজত ধৰিলওক মোৰ লগত যিমান খিনি ছোৱালী আছিলে হয়।
উম উম।
সিহঁতকটো এতিয়া নিদিয়ে হয়নে গতিকে সিহঁতে দাইৰেক্ট দিয়েলেদ এন্ত্ৰেঞ্চ দিছে।
অ'
সিহঁতে দিএলেড কৰিব মানে সিহঁতৰ তোমাৰ একো উপায়ে নাই তাৰ বাহিৰে।
উপায় নাইকিয়া কৰিছে ন ল'ৰা ছোৱালী মোৰ হেৰি হাতত কি কৰিব এতিয়া ল'ৰা ছোৱালী।
তাকে।
আমাৰ এতিয়া কি হয় ঘপককে দি দিব আকৌ ঘপককে নিদিব নাজানো আৰু কি কয় তেখেতক ধৰিব নোৱাৰি নহয়।
আমাৰ আৰু ৰুটিন দুখন ওলালে এতিয়া ছনৰ প্ৰচেছটো কি কৰে কেনেকে কৰে, সেইবিলাক গম পালে এতিয়া তেতিয়া মানুহ প্ৰিপেয়াৰ হৈ থাকিব পাৰে।
তাকে কিন্তু মোৰ মানে এনেকুৱা লাগিছে চোৱা এতিয়া ইহঁতক যেনেকে বি এডটো দিছে হয়নে?
হুম,
আমাৰ কাৰো, মানে কি ঠিক এতিয়াতো আমাৰ কলেজখন তোমাৰ ধৰি লোৱা, এটা স্বতন্ত্ৰ বুলি লিখিয়ে দিলে হয়।
অ, ' অট'নোমাছৰ সেইটো নামটো পাইয়ে গ'ল।
এ এতিয়া এতিয়া আগতে আমি ধৰি লোৱা লিখো অকল মৰিগাঁও কলেজ এতিয়া ধৰি লও লিখো মৰিগাঁও কলেজ এ স্বতন্ত্ৰ বুলি লিখো হয় নে?
উম, উম,
মানে সেইটোক চাই পেলাই আমাক দিব পাৰে চাগে দে, মেবি। কি হয় আৰু।
এ দিব লাগে অট'নোমাছ যিহেতু সিমানখিনি মানে সুবিধা পায় মানে তেওঁলোকে খালি দৰ্খাস্ত এপ্লিকেচন ইউনিভাৰ্চিটিলে পঠাই পেলাই অকমান মানে লাগিব লাগিব বস্তু কষ্ট কৰিব লাগিব ন' হেৰি কিবা আছে, আমাৰ আৰু। এ জি এছ এ জি এছ এইবিলাকে আছে ত' গোটেই চাপৰ খিনিৰ লগত আলোচনা কৰি দিব কৈছো কৰক ন'? প্ৰিন্সিপালক জনাওক প্ৰিন্সিপালে তেতিয়াহে গুৰুত্ব দিব।
সেইটোৱে কৰিব লাগে, এতিয়া কিয় কৰিবা নাজানো ন'।
উম,
পঢ়িয়ে থাকো আৰু কি হয়, নাপালেতো তোমাৰ আমি হেৰিতে কৰিব লাগিব ন', ইয়াতে। অ', কে কেত বুলি কৈছিলা।
সেয়াই, মানে ন' ডাইটট অ, ডাইটত।
উম, আৰু কি হয় নাজানো।
তাকে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ আডাৰত কি হয় গম পাইছা নে, মানে চাইছিলো হা আছামিছ আৰু ইংলিছটোৰ সেই অপশ্যন কেইটা নাথাকে ইংলিছতে কৰিব লাগিব তুমি। বি এডটো অ বি এডটো মানে ডাইৰেক্ট ইংলিছতে কৰিব লাগিব ইংলিছ লেংগুৱেজটোত কৰিব লাগিব।
উম,
বড়োলেণ্ড ইউনিভাৰ্চিটিত মানে সেইটো অবচব নাই কিন্তু, গুৱাহাটী ইউনিভাৰ্চিটি মানে কি কৰি থৈছে আছামিছ আৰু ইংলিছত দুইটা অপচন ৰাখিছে এণ্ড জাষ্ট আমি ইংলিছত দিব লাগিব সেইটো সচা কথা, কিন্তু আমি পিছত গৈ পেলাই মানে যেতিয়া পঢ়িম, সেই তেতিয়া আমি চিলেক্ট কৰিব পাৰোঁ লিংগ আছে। তাতে আমি অসমীয়াত থাকিব বিচাৰো নে? নে ইংলিছ হ'ব বিচাৰো তে আমি যিহেতু সৰুৰে পৰাই অসমীয়া মাধ্যমতে পঢ়া ত' আমি অ সমীয়া তে লিখিম ন' আমাৰ কাৰণে হব বুজাই মানে বস্তু খিনি বুজাত লিখাত। তাত, আমাৰ এক্সামৰ কাৰণে আমাৰ কাৰণে ভাল হ'ব ন'।
উম,
কিন্তু এটা কথা এটা কথাও হয় মানে, কি-কিছুমান বস্তু ভাল কিছুমান বস্তু বেয়া। পিছত যেতিয়া আমাৰ কি হয় আমি চিটে কিছুমান মানে বেছিকে অসুবিধা হয়। শিকোৱাটো মানে ইংলিছ পঢ়োৱা মানে ইংলিছ মানে বুজি পোৱা ক'ব পৰা টিচাৰ বিলাকক বেছি মানে বিচাৰে।
অ',
মানে তুমি লাগিলে তুমি চাবজেক্ট টিচাৰ পাবা তুমি হিন্দী পঢ়া অসমীয়া পঢ়া কিন্তু তুমি ইংলিছটো জানিব লাগিব। সিহঁতৰ মতে।
অ', ইংলিছটো জানিবই লাগিব ন' এনেও উম, যি আমি যিকোনো এক্সামেই নিদো। কিয় ইংলিছটো থাকিবই, আৰু এতিয়া ধৰা চৰকাৰে তোমাক সুবিধা কৰি দিছে কি মানে অসমীয়াতটো দি দিছে হয়।
উম
এতিয়া তুমি ধৰি লোৱা হেৰি এই কেইদিনমান আগতে হেয়া তুমি ডি এল এডতে চোৱাচোন।
অঁ
তাত কিন্তু তোমাৰ কুৱেশনটো আছামিজতো আছে ইংলিছতো আছে হা। কিন্তু আনচাৰ কেইটা যে মানে যিকোনো এটা আনচাৰ হলে চেক্ট কৰিব লাগে হয়ানে সেইকেইটা কিন্তু ইংলিছত আছে। মানে কম্পালচৰি তুমি ইংলিছটো জানিবই লাগিব।
জানিবই লাগিব।
মানে সেয়া হেৰি নিচিনা দিয়া নাই ক্লাছ টেনৰ মেট্ৰিকৰ। হায়াৰ ছেকেণ্ডাৰী বিভাগৰ তেনেকে অসমীয়া আৰু ইংলিছ তেনেকে নহয়, ইংলিছতে দিব আচাৰ কেইটা। তুমি তাৰ পৰা চিলেক্ট কৰিব কুৱেচনটো খালি দুটা লেংগুৱেজত দিব
উম সেই তাৰ মানে কৰিবই লাগিব আৰু অ কৰি মানে অঁ অঁ হ'ব দিয়া অঁ।
অঁ দিয়া।